হেল্ল'
অ কেনে হ'ব আৰু
অ ভাল ভাল তোমাৰ
ভালে ভালে
অ কিবা খালা
আহ খালো খালো তুমি
কি খালা
আলুৰ পৰঠা
অ অ ঠিকে আছে মইয়ো খালো ব্ৰেকফাষ্ট কৰিলো উম আজি মেগীয়ে খালো স্কুলত গৈ আছানে নাই
নাই
বন্ধ
নহয় স্কুলৰ পৰা ওলাই দিছে মানে মই স্কুলখন বদলাম ন তো সেইকাৰণে মানে মই গুচি আহিছো
অ ঠিকে আছে মই তোমাক এটা কথা সুধিবৰ কাৰণে ফোন কৰিলো
কোৱা
মানে মোৰ ভাইটিৰ কাৰণে এনেুৱা ক্ৰিকেটৰ কচিং চেণ্টাৰ আৰু মানে প্ৰেক্টিচ টো আৰু আৰু সদায় প্ৰেক্টিচটো কৰিবৰ কাৰণে মানে এনেকুৱা চেণ্টাৰ লাগিছিলে তুমিতো ক্ৰিকেট প্ৰেক্টিচ কৰি আছা তোমাৰ মানে অলপমান আইডিয়া এটা লাগিছিল আৰু
অ ক'ত থাকা
মইতো তোমাৰ এই ফটাহিল আমবাৰী চাইডে থাকো
অ আৰু মানে বাজেতটো কেনেকুৱা মানে
বাজেতটো অ ইমান একো কথা নাই আৰু আমাৰ ইমান আইডিয়াও নাই গতিকে মানে জানিবহে লাগিব যে কেনেকুৱা ধৰণৰ আছে কি আছে যে আইডিয়া নাই যে তোমাৰ পৰা প্ৰথমতে গম পালে এটা আইডিয়া ল'ব পাৰ আৰু
অ সেই
অ চোৱা টো চাই ইণ্টাৰেষ্ট ও আছে আৰু ঘৰত অনেকে মানে বল চল মাৰি থাকে কিন্তু অ প্ৰেক্টিচ্ হিচাপত বা প্ৰফেচনেলি হিকা নাই
তাৰ কিমান বয়স
এতিয়া ক্লাছ অ তোমাৰ ফাইভ
অ অ ত সি যদি অকলে আহি আহ অহা যোৱা কৰিব পাৰে মাছখোৱাৰ ফালে অলপ পাৰ হৈ আহিয়ে এখন আছে সিফালে আৰু জাজ ফিল্ডৰ ফালে এখন আছে। আৰু তোমালোকৰ ঘৰৰ কাষতো এখন আছে এটা বাজেট লয় এতিয়া যদি
মানে কোনখন মানে চবতকে ভাল হয়
চবতকে ভাল জজ ফিল্ডৰখন
অ অ অ তাতে তুমি তুমি ক'ত কৰি আছা
মই মই তাতে মই তাতে
তোমাৰ জাজফিল্ডত কৰি আছা
অ
অ অ কেনেকুৱা এনেই তাৰে মানে প্ৰেক্টিচবোৰ আৰু টাইমটো ধৰা কেতিয়াৰ পৰা হয় কাৰণ স্কুলো থাকে কাৰণ স্কুলৰ পৰা আহি পোৱাৰ পিছতহে যাব পাৰিব ন
তাতে দুটা তাতে দুটা চেচন থাকে এইটো সি মৰ্ণিং চেচন ল'ব পাৰি ইভিনিং ছেছন ও লব পাৰি ইভিনিং ছেছন ত টুথাউজেণ্ড মান মানে কৰে প্ৰাইজটো আৰু ইফালে মৰনিং চেচনত ফ'ৰ থাউজেণ্ড
অ মৰ্ণিঙতো বেছি ন কিয় বা
মৰ্ণিঙত মানে হে চিনিয়ৰ চিনিয়ৰ আহে আৰু মৰ্ণিঙত বেছি কোচছ আহে ইভিনিঙত মানে দুটাই কোচ আহে মৰ্ণিঙত চাৰিটা কোচ আহে এনড মৰ্ণিঙত তোমাৰ পাৰ্ছনেল টেৰ্ণিংও মানে হেৰি থাকে অ পচিবল থাকে মানে তুমি লব পাৰা পাৰ্চনেল ট্ৰেইনিংঙো অ মৰ্ণিং অ
আৰু মাছখোৱা খনৰ কিবা গম পোৱা নে
ত ইভিনিং চেচনও হয় তাতে আছে কৌ'চ ভালেখিনি সাতটা মান কৌচ
অ অ অ তুমি এনে খেলিলা নে নাই মানে মে চ বা স্কুলৰ পৰা এনেকে
খেলিছো খেলিছো
অ অ ত' সেনেকে মানে দিয়াৰ কথা ভাবি আছো ত
অ হি ৰাইট হেডট নে লেফ্ট হেণ্ডট
আহ কিন্তু লেফটো মানে বেছি ভালকে পাৰে
লেফ্ট হেণ্ডেড সি সি মানে পাৰে জল্দি সি যদি জইন কৰে বহুত তাৰ ইম্প্ৰুভমেণ্ট হ'ব
অ অ অ এনেইতো আমবাৰীখন আছে বাৰু ঘৰৰ ওচৰত ঘৰত কিন্তু তাতে ইমান এটা মন নাই ত' মাছ খোৱা নহলে বা জজ ফিল্ড খনে ভাবিম চাগে
আহ
বাকী তোমাৰ এনে এক্সপিৰিয়েন্ঞ্চটো কেনেকুৱা হৈ আছে আৰু ক্ৰিকেটত
ভালে হৈ আছে কেইদিনমানান আগতে অলপ খেলােইদিনে চলি আছে বৰষুণৰ মানে কেতিয়াবা গ্ৰাউণ্ডখন বন্ধ থাকে ত' সেইকাৰণে আৰু চলি আছে সি বলিং কৰি বেছি ভাল পায় নে বেটিং কৰি বেছি ভাল পায় আহ আমাৰ হয়
কি ক'লা
অ নাই আমাৰ তি চাৰে তিনিটা মানৰ পৰা থাকে পাঁচটা মানলৈ
অ অ অ তুমিও স্কুলৰ পৰা আহি পিনে যোৱা
অ অ ইতিহাস ক অ অলপ তাৰ জল্দি মানে দিগদাৰ হ'ব টাইমটো লাহে লাহে মেনেজ হৈ যাব
অটো স্কুলৰ পৰা আহি পোৱাাতেই প্ৰায় তিনটা মান বাজি যায় গতিকে তাৰপিছত মিলত অলপ দিগদাৰ মাছ খোৱাটো হ'লে হলেই চাগে ভ
তাৰ ৱেইট
খেলি চেলিব নিয়ে নে
নি ভাল খেলিলে নিব
অ অ তাৰ ৱেইট তোমাৰ এতিয়া চাগে অ তাৰ ৱেইট বোলোঁ চাগে ফ'ৰ্টী ফাইভ এনেকুৱা অকমান হ'ব
অ অ ঠিকে আছে
উম বাকী তুমি সুধিছিলা নহয় বেটিং বলিং সি কি ভাল ভাল পায় এনেকে
উম আচ্ছা সি কোনখন স্কুলত পঢ়ে মই বল্লিং কৰোঁ সি কোনখন স্কুলত পঢ়ে অ অ অ কিমান ক্লাছ বুলি কৈছিলা ।
ফাইভ
অ অ ঠিকে আছে তাৰ টাইম আছে ভাল
কৰিছিলা
খেলি খেলিব মানে যায়নে এনেই বাহিৰত
অ এনেই ধৰা লগৰৰ লগত খেলিব যায় কিন্তু প্ৰেক্টিচ হিচাপত নাযায়
আচ্ছা আচ্ছা উম ঠিকে আছে পাৰিব টাইম আছে তাৰ চিৰিয়াচলি কৰিলে পাৰিব
কোৱা ক্লাছৰ কথা নাই ন মানে যে ফাইভত নোৱাৰিব বা কিবা সেনেকুৱা ধৰণৰ
নাই নাই একো নাই একো নাই খালি বয়সটো লৈ তাৰ খেলা হয় সি যিমান জল্দি ভাল হ'ব সিমান বেছি খেলা খেলিব পাৰিব কাৰণে বেছিভাগ খেলা আণ্ডাৰ ফৰটিন হয় ত ছয় তেৰ বছৰলৈকে খেলিব পাৰিব তাৰে পিছত অলপ কম খেলা থাকে ত' সেইটোৰ কাৰণে সে বেছি কষ্ট কৰিব লাগিব ত আৰম্ভণিতে সি যদি ভাল দেখ দেখায় সি ভাল তেতিয়া সি পাৰমানেণ্ট পাই যাব
উম হম
অ উম এনেই তাৰ ষ্টাৰ্ট কৰাৰ আগতে একমাহ মান তাক মানে অলপ মানে বল চল চাই অলপ মই চাই দিম সেনেকে অলপমান প্ৰেক্টিচ কৰিব কবা নহলে যাই কিনে সি লগালগ সি একদম নোৱাৰিব
অ অ অ আৰু বল চল এনেকে কিনিব যে লাগে বেট হক গল হক নাইবা বাকী ক্ৰিকেটৰ যিখিনি বস্তু লাগে সেইখিনি ধৰা কোচে কৈ দিয়ে যে কৰ'ৰ পৰা কি কিনিব লাগি ব আৰু ব্ৰেন চেন খিনি নে বোলে নিজৰ মতে কিনিব লাগে
কোছে কৈ দিয়ে আৰম্ভণিতে কোছে কৈ দিয়ে পিছত যায় নিজৰ এতিয়া, এই এখন পাণ বজাত ওচৰত দোকান আছে, চিলভাৰ স্পৰ্টছ বুলি তাতে সি ভাল দামত, ভাল বস্তু পাব।
আচ্ছা-আচ্ছা উম', -উম', -উম', আৰু খোৱা, বোলো আৰু কিবা মানে কিবা খাব লাগে। এ', নালাগে এনেকুৱাও কিবা কথা আছে নেকি?
আছে, সি যদি অ', মানে অলপ তাৰ বয়সৰ হিচাপমতে অভাৰ- ৱেইট যেন লাগিছে, ত', সিটোৰ হিচাপমতে সি অলপমান কষ্টৰ লগত খোৱাটো চাব লাগিব। সি যদি মানে, অলপ মানে তাৰ কাৰ্বহাইড্ৰেট ত', অলপ কমাব লাগিব। প্ৰটিন ইনটেক অলপ পাৰোঁ পঢ়াব লাগিব।
অ', -অ', অলপ বাৰু হেলডি টাইপ হয় ত',
এই বেছিকে অলপ অ', পনীৰ বা চিকেন খাব লাগিব। তেতিয়া সি বেছি ভাল,
অ', একে, বাকী তোমাৰ প্ৰেক্টিচ চলি আছে?
অ', আছে-আছে।
অ', - অ', আজি যাবা নে নাই?
আজি যাম চাগে। এতিয়া মই, মানে লাহেকে ওলাওয়ে আৰু আমাৰ আজি কিবা এখন খেলা আছে।
এতিয়া ইমান দুপৰীয়াতে প্ৰেক্টিচ হব আজি?
অ', এখন খেলা আছে, মানে-মানে দুপৰীয়াৰ পৰা ৰাতি লৈ থাকিব সেইখন খেলা।
অটোবেলা মানে আজি দেৰিয়ে হব?
অ', দেৰিয়ে হ'ব আৰু সেইটো ত জাজ ফিল্ডত ভাল।সি যদি খেলে ৰাতিও মানে কেতিয়াবা সি যদি বৰষুণ-চৰষুণৰ কাৰণে কেতিয়াবা দিগদাৰ হয়, লাইট-চাইট থাকে, একো মানে দিগদাৰ নহয় তাৰ সি তাতে থা থাকিবও পাৰে হোষ্টেলো আছে। অ', তাৰ হোষ্টেলো আছে। সি', -সি ', যদি-যদি কোনোবা মানে বহুত দূৰৰ পৰা তাতে প্ৰেক্টিচ কৰিব আহে, তেতিয়া তাহাঁতে হোষ্টেলত থাকি কিনে স্কুল-চুল চব তাৰে পৰা কৰিব পাৰে।
ঠিকে আছে।
অঅঁ
ঠিক আছে দিয়া তেতিয়লে মই তোমাক ফোন কৰিম হাঁ
অঁ অঁ দিয়া নাই দেখোন
অঁ মই ফোন কৰিম বাকিখিনি বস্তুৰ কলে মানে এডমিশ্যন আগবাঢ়িলে আৰু দিয়া ঠিক আছে থৈছো
অঁ ঠিক আছে